অ'
ধৰা আজি তুমি কি কি খাবা কত ঠিক কোৱাচোন কি খাবা তুমি কি কি খাই ভাল পোৱা নোপোৱা ভেজ নন ভেজ এইবিলাক
নন ভেজে ভাল পাওঁ
ননভেজ ভেজ বেছি ভাল নোপোৱা
ভেজ ভাল লাগে মানে অ শাক ভাল লাগে ত আলু আৰু বেঙেনা বেলেগ ইমান খাছ নালাগে
আৰু এইবিলাক
নাই নাই মমচ ষ্টাফিং ভাল লাগে এইটো বান্ধাকবি
এতিয়া নৰ্মেলি বনাই আঞ্জা বনালে ভাল নালাগে আৰ
নাই আঞ্জা ভাল নালাগে।
এই মোৰো ভালেই ফ্ৰিজত শাক পাচলি ভালেই লাগে আলু চালো খাই সেয়াই খাই থাকো। বাকী কলে কিছুমান চব্জি যেনেকে সেই কি বুলি কয় লাউ চাউ ৰঙা লাও পানীলাও জিকা ভুল এইবিলাক খাই ভাল নালাগে।
উম মই ভাল নাপাওঁ ওলকবি
অ ওলকবি এই
বেয়া পাওঁ তিতা কেৰেলা ভাল পাওঁ দেই
তিতা কেৰেলা মোৰ ভাল নালাগে একদম ভাত কেৰেলা তিতা কেৰেলা। মই কাছকল খাই ভাল পাওঁ।
মইয়ো ভাল পাওঁ কাচ কল আৰু কি আছিলে এইটো কলফুল যে
কলৰ ফুল সেই কলফুল আজিয়ে বনাইছো মই অলপমান আগতে।
জিকা
ঢেকীয়া ভাল লাগে ঢেকীয়া।
ঢেকীয়া সাক ঢেকীয়া সাক মানে মানে ঢেঁকীয়া শাকটো যে কণী চণী দি যে বনাই, খাই পাইছানে খাই কিন্তু মজা লাগে। ঢেঁকীয়া শাক কণী কণী কণীৰ লগত
অ-অ খাই পাইছো খাই পাইছো।
এ কণীৰ লগত জোৰা কৰি বনাই কি মজা লাগে না খাই কিনে।
এইচ
মানে এনেকুৱা লাগে যে আধাৰ বেছি ভাত বনাবলৈ সেইটোতে খাব পাৰিম মানে। বহুত মজা লাগে পুৰা বুত চুত দি কেনে বনাই কেনে ইচ এইবিলাক খায় ভাল নালাগে জানা।
ক'লা কছু শুকান মাছ দি কেনে।
শুকান মাছ দি কেনে খোৱা নাই বহুত দিন হৈ গ'ল সেইটো খাই ভাল লাগে।
শুকান মাছ দি কেনে খাইছো আজি।
মোৰ বছৰ মান হৈছে চাগে নোখোৱা মোৰ
হা হা
মানে বছৰ বেছি গুৱাহাটীত মানে কচুৰ লগত মানে শুকান মাছৰ লগত কচু দি বনায়।
উম', হুম,
সেইটো এই এক বছৰ বহুত বেছি হৈ গ'ল হোৱাই নাই।
উম', মই যোৱাকালিও কচু খাইছো। আজিও খাইছো। উম',
কিমান
আইৰন থাকে না কচুত।
অ', অ, অ,
মোৰ আইৰনৰ দৰকাৰ।
হিমোগ্লবিনো কম।
আগষ্ট চাবন মাচ ষ্টাৰট হৈ গ'ল।
তই ননভেজে হে,
নাই। মোৰতো ননভেজ মানে শাৱণ মাৰ্চ ষ্টাট ষ্টাট হৈ গ'ল না তোটেল ভেজ।
ষ্টাট হ'ল অ,
মোনে ভেজ মনেজ। গোটেই জোলখিনি হোৱাৰ পিছত ভেজ খাম। তাৰ পিছত ননভেজ হ'ব আও কাৰণ তাঁতে যোৱৰ পিছত মানে একো
ক ক তাতে যোৱাত অ, তাতে যোৱাৰ পিছত ইমান বাচব নোৱাৰে ন।
তাকে বাছি খাব নোৱাৰি দে, কোনোব দিনা ভাত চাত নবনাওঁ। বাহিৰত যাই খাম ঔকে। এটা হোটেলৰ কোনখন ভেজ হোটেলখন বিচাৰি থাকিম আৰু
সেইটোৱে ত'ৱা
নন ভেজোটো যায় যে, ভেজ খাবলৈ লাভ নাই না ন, কাৰণ মাছে মাংসই চব এটায় তাতে বনোৱা আছিলে দা চেইম কিচেন, চয়ন তাতে যে নাখাওঁ আৰু ঘৰতে খাম।
ঘৰতে ওম এ যিমান খিনি পালব পৰা পাল আৰু
অ', এতিয়া নোৱাৰিলেও কি হ'ব উপায়টো নাই।
হা হা
নন ভেজ পাগলো হয়। সঁচা নন ভেজ নহলি ভাল নালাগে। বিনা নন ভেজে লাইফটো আধুৰা।
গাহৰি ভাত।
গাহৰি খাও লুকাই লুকাই আমাৰ ফেমিলিত বুলে এলাও নাই না আমাৰ
উম', হম, বেংগলী।
বেংগুলী মানুহে খায় বহুতে খায়। আমাৰ পেহীহতে খাই। অ, আমাৰ ওচৰৰ পাজৰৰ লকবিলাকে খায়। সিহঁতৰ ফেমলীয়ে খাই। কিন্তু মানে আমাৰ ফেমিলিত নাই মানে।
উম', হুম,
তাকে লুকাই লুকাই খাব লগা হয়, আৰু
আমাৰ মা মায়ে নাখায় বাৰু পাপা আৰু মই খাওঁ।
মানে মায়ে কিবা মানে আগৰ পৰা নাখায় নে? নে বাদ দিছে খোৱা।
আগতে যেতিয়া বিয়া হোৱা নাছিল তেতিয়া খাইছিল বোলে। তাৰপিছত কিবা বেয়া লগা হল, ঘিণ লগা হ'ল নাখাই বোলে এতিয়া। আমাৰতো ব্ৰইলাৰো নাখাই চিকেন।
ব্ৰইলাৰ আমৰ ঘৰতো নাখায়, ব্ৰইলাৰ মোৰ ভাইটিয়ে খাই ভাল পায়। আৰু মই ব্ৰইলাৰ খাওঁ মানে ঘৰততো নাখাও তাতে থাকিলে ব্ৰইলাৰে খাও আও।
উম, আমাৰ ৰুমৰ অকল আমাৰ অকল টুকুৱে ভাল পায় ব্ৰইলাৰটো।
সৰু বাচ্ছা বিলাকে ব্ৰইলাৰ খিনিয়ে ভাল পায়।
হেৰি ছাগলী ছাগলী আনিলে সিহঁতে নাখায় টুকুই।
তাকে মানে মাটন চটন আনিলে নাখায় ভাইটিয়ে।
উম মইতো সেইটোৱে ভাল পাঁও মটন।
বইলাৰত মানে ক'ব গলে ভালকে টেষ্টটোও নাই। নাখায় কেনে লাভ আছে।
বেয়া ব্ৰইলাৰটো।
তাকেইটো। আৰু বুজাও লাভ নাই এতিয়া।
সেইটোৱে গোন্ধ ওলাই বোলে বহুত বেয়া গোন্ধটো।
হেল্থৰ কাৰনে বহুত বেয়াটো।
উম।
আমাৰ ঘৰত মানে ব্ৰইলাৰ চইলাৰ ফাদাৰে মানে চালে মানে একদম লাল ভাত-চাতে নাখাব, কিন্তু ব্রইলাৰ নাখায় মানে।
আমাৰো বেয়া পায়, মায়েতো বনাই দিব বাৰু উপায়তো নাই দে সতোক সেইটোক বনাই দিবই লাগিব। কিন্তু মানে লাৰি কেনে যদি আমি ব্ৰইলাৰ মাংসখিনি লাৰি কিনে যদি বেলেগ বস্তু লাৰো মাৰ খং উঠে। বেয়া।
মইও ৰুবাই নোহোৱাকে খাই থাকো।
মই ভাল পালে চব খাওঁ।
অমনিভৰাছ ম অমনিভৰাছ হেৰি এতিয়াটো তাতে মাটন আনব নোৱাৰি না কিমান দাম?
মাটানৰ দামটো সাতশ, আঠশ কেজি।
চাৰে সাত শ হৈছে।
চাৰে সাতশ। তাকে বাজেটৰ কাৰণে মানে মাটন বা লোকেলটো নাখাওঁ মানে। বাজেট টো মানে হিলি জাই ন বেয়াকে।
কি লোকেল-লোকেল মুৰ্গী।
লোকেলটো চাৰিশ ন চাৰে চাৰিশ কে-কেজি।
জানা আমাৰ তেজপুৰত? ব্ৰইলাৰতকে লোকেলৰ দাম কম, ব্ৰইলাৰ বেছি খায় মানুহে।
কি ক বে?
উম' চাবি হা ব্ৰইলাৰৰ
অ'।
কেজিত দুশ আশীমান।
অ'।
তাতে আকৌ লোকেলৰ, দুশ চল্লিশ নে দুশ বিশ।
তাৰে কি পৰে, খাব কে নহ'ব।
ব্ৰইলাৰে খাওঁ বাৰু।
এই বে ভাই, লোকেলৰ নিচিনা। সঁচা কৈছোঁ মোৰ লোকেল বেছি ভাল লাগে মোৰ, লোকেলৰ নিচিনা টেষ্ট নাই।
মই মুৰ্গী ইমান ভাল নাপাওঁ, গাহৰি আৰু হেৰি ভাল পাওঁ।
পথা, ছাগলী মোৰ বেষ্ট লাগে চবচে ফাৰ্ষ্ট লোকেল, তাৰপিছত হে এইবিলাক আহে। তাৰ নিচিনা মাংসই নাই। আমাৰ ফালে, লোকেলটোৰ চাৰিশ বিছ, চাৰিশ ত্ৰিশ এনেকে হয় মানে। আৰু ব্ৰইলাৰটো আধা কেজি, একশ টকা বা একশ দশ
সপ্তাহত, এবাৰ বা দুবাৰ খালোঁ হয় দেই।
মানে, আমাৰ কি হয় জানা, আমি মানে এক টাইম বনাও না। বা, আধা কেজি আনিলি মানে তিনিজনক হৈ যায় মানে, বা দুই টাইমে হৈ যায় ক'বা গেলি। যদি দুই, তিনি পিছ কে যদি খাই এক টাইম, তেতিয়া দুই টাইম ধুনীয়াকৈ হৈ যায়। বন্ধু মানে, আমি এক টাইমে খাওঁ মানে, লাইক বেছিয়ে খাওঁ না আধা কেজি মান লৈ আহোঁ। কেতিয়াবা আমি ষাঠি, সত্তৰ টকাৰ মানৰ লৈ আহো, মানে হৈ যাই আমাৰ তিনিজনৰ। লোকেল মানে যদি, কম পাইছ থাকিলে হয় না, সপ্তাহত দুবাৰমান কে লোকেলে খালো হয় বে আমি।
মই, মই ব্ৰইলাৰ বলা বস্তুে ভাল নাপাওঁ, এতিয়া তাতে উপায়, নাপায় খাব লগা হৈছোঁ।
তাকে, উপায় নাই। খাব লগা হৈছে, মাছ-চাছ খাই ভাল লাগে।
শুকান মাছ খাই ভাল পাও, বেলেগ নহয়, বা ইয়াতে থকা মাছটো যে কৰ্চ মাছ নে কি?
অ', কৰ্চ মাছ, কৰ্চ মাছ।
য'ত মানে, উম, কি বুলি কয়, কটা-চতা নাথাকে।
এটা কথা কিন্তু, যিমান মানে অ', মানে যুনটো মাছত বেছি কাতা, সেইটোৱে খাই বেছি টেষ্ট লাগে।
এইটো বেছি বোলে মিঠা, অ' কিন্তু মই ভাল নাপাওঁ উপায় নাই, মই বহুত বাৰ গলত লাগে মোৰ নাজানোঁ।
মই কৰ্চ মাছ ভাল পাওঁ, পুৰা বাকলি নাথাকা একদম পুৰা তেল যে।
কিন্তু, বহুত বেয়া গোন্ধ।
ক'ত বেয়া গোন্ধ বে।
কিন্তু বস্তু চাবিচোন, তোৰ হ'ল দিনত বনালে ৰাতিলৈ যদি থাক ইমান বেয়া গোন্ধাই থাকে গোটেই কিচেন বেয়া গোন্ধাই থাকে
ম লিখ প নাগ মতে ত মই ইমান ধ্যান দিয়া নাই চাগ
উম হুম সেইটো অকল মই আৰু পাপাই খাওঁ মই পাপা আৰু টোকো আমাৰ মায় নাখায় সেইটো
আমাৰ অলপ মাছ আনি থাকে মানে অলপ মানে ভাল অলপ চামি মছে এই খাই মজা লাগিব
ইলিছ
ইংলিছোটো সেইটো অলপ বেলেগলে হ'ল
উম
টেষ্টটোৱে বেলেগ মানে সেই সৰিয়হ‌ চৰিয়হ দি যদি বনা খাই বেছি ৰখ লাগে না তাই নিছিনা মাছ নাই বুলি
ভেদলতা দি বনালে
মানে ভালকে যি বনাব পৰাৰ ন মই পিছলালে হে পনফচ পনফিচ তোৰি কাৰ
নিছলা মাছ
এটো‌আমি মিছা মাছ বুলি কওঁ মিছা মাছ পিছত জিংগা মাছলি
উম হুম
এইবিলাক খায়ে ভাল লাগে অকমান সেইটোে নন ভেজত চাহ নাই কিমান কি এই চাহ বা খাই থাক ত অকল
সেইটো
মই মানু চানু বাত দি যিমান যি চব খাম
আছা
আ খাম ব আৰু গতি খালাগ
মোৰ ভাবি আছো বহুত কিবি আছে হবা
মই এক্সপ্লৰ কৰিব লাগিব ন তেতিয়া খাব পাৰিম
উম
সঁচা আমাৰ টাউনৰ এইফালে মানে কোনো ঠাইত মানে হ চাইনিজ নাঠাইত নাই না ভাল
হম হুম
গিলা সঁচা মানে মানে মান সঁচা ইংলিছ চিনেমা চাই থাকো বেলেগে চাও ন পুৰা এইবিলাক কোনো চাইছে এনেকুৱা কি হৈছে নাই মানে হোৱাৰ ইচ্ছা আছে মানে
হুম হুম
জেনি চ কাট কাট
উম